হেল্ল'
হেল্ল' শুনিছা?
অৱ মই শুনি পাই শুনি পাইছো মোৰ মাতো শুনিছা নেকি ভালচে?
শুনিছো শুনিছো কোৱা।
অৱ। তোমাৰ ভাল নে?
আছো আছো তোমাৰ?
অ মোৰো ভাল দেই এনেই আছিলো আৰু এই অলপ দিনৰ আগত ওলাই গৈছিলো গধূলি।
উম।
তাৰ মানে মোৰ লগত মানে ঘটনা এটা হ'ল।
কি হ'ল নো?
মানে মই এনেকে ওলাই গৈছিলো তেতিয়া মানে ইমানো ৰাতি হোৱা নাছিলে আৰু সাত দুটামান ভাজিছিলে সেইটো সময়তে মানে আহ মানে দুজন মদাহী মানে সিহতি মানে মই য'তে গৈ আছোঁ মানে সিহঁতি মানে মোৰ পিছে পিছে আহি আছিলে। তাৰপিছত মই বহুত ভয় খালোঁ ভয় খাই মানে সেইদিনা ওচৰ পাঁজত মানুহ আছিলে। বুলিহে মই অলপ মানে অলপ ছেফ ফিল কৰিলোঁ তাৰপিছত মানে মই সেইদিনাৰ পৰা ভাবিছোঁ আৰু যে মই কেতিয়াও গধূলি ওলাই নাযাওঁ আৰু সদায় দিনৰ দিনে দিনে মানে ক'ৰবালৈ যাম যদি মোৰ কাম থাকে নহ'লে এনেই মই নাযাওঁ বুলিয়ে ভাবিছোঁ আৰু।
হয় আজিকালি মহিলাৰ সুৰক্ষা ক্ষা একদমেই নোহোৱা হৈ গৈছে জানা মানে উ ক'ৰবাত উলাবলৈ আহিলেও টেনচন লাগে।
অৱ একদম মানে আজিকালি যেনেকুৱাহে নিউজটো খ পাও মানে ইমান বেছি বাঢ়ি গৈছে মানে মহিলাৰ প্ৰতি ক্ৰাইমছবোৰ মানে ভয় লাগে।
সেইটোয়ে আচামতে আজিকালি অ' মানে কৰ'বাত সৰু বুলি ডাঙৰ বুলি একো কথা কথাই নাই কাৰণ বাহিৰততো সৰু বিলাককো মানুহে ৰেফ কৰে ন'। ত' আজিকালি যে সৰু বুলি ডাঙৰ বুলি কথা নাই আৰু বিশেষকে আমাৰ ইয়াতেতো মানে বয়সীয়াল বিলাকৰ উৎপাতটো বেছিয়ে হৈ গৈছে। বাছ যেনেকে তুমি বাছত গ'লে ই নাই এতিয়া তুমি ক'লা মি উওলাই কৰি যাতে যে মইত হেইটোজনী তেনেকে যে বহুত চলিয়ে থাকে তথাপি মানে একো কাৰু গাত নালাগেই। যিমান যি কেচ হৈ গলেও।
সঁচাকৈ দেই মই ভাবোঁ এহেতি ভয় নাখায় কাৰণে এহেঁতৰ সাহসবোৰ বাঢ়ি গৈছে। মোৰ মতে মানে এ আমাৰ মহিলাৰ প্ৰতি মানে মহিলাৰ কাৰণে মানে এইবোৰ ৰোলচোৰ মানে আৰু অলপ বেছি মানে দুখিক মানে সেই শাস্তি দিয়া ৰোলচবোৰ অলপ ষ্ট্ৰিক্ট হ'ব লাগে বা অলপ হেৰি হ'ব লাগে তেতিয়াহে চাগে আহ গৈ মেলি মানে মানে মানুহ বোৰে অলপমান ভয় খাব। ছোৱালী এজনীক জোকোৱা আগত বা ছোৱালী এজনীৰ আহ পিছা কৰি থকা।
সেইটো হয় কিন্তু যিমান যি তুমি ৰোলচ ওলালেও ন ক তথাপি তাৰমানে মানুহ বিলাক ঠিক নহয়। যদি মানে মানুহ বিলাকে নিজে ঠিক নহয় বা মহিলাক যদি সেবোৰ মানে অ' তোমাৰ চেফ ফিল কৰাব না জানে বা সন্মান কৰিব নাজানে তেতিয়াহ'লে কোনো মহিলাই সুৰক্ষা নহয়। আগত এতিয়াতো প্ৰায় ভাগ মানুহে কয় যে আজি-কালি মডাৰ্ণ যুগ হয় মডাৰ্ণৰ মানুহ বিলাকে কাপোৰ বেয়াকে পিন্ধে কিন্তু তুমি ৰিচেন্টলি চাগে জানা এই তেৰ বছৰেই ছো ছোৱালী এজনীক ৰেপ কৰিছে তাইতো একো বেয়া কাপোৰ পিন্ধা নাছিলে। ত' সেইটোতে
কাপোৰ বুলি কথাই নাহে আজি-কালি সৰু জন্মৰ এজন মানে শিশু শিশুৰ লগতো যদি হ'ব পাৰে তেন্তে কাপোৰৰ কথাই নাহে হয় নে কোৱা।
সেইটোৱে আচলতে দেখে মা সৰুতেতো মাহঁতে যি পিন্ধাই সেয়াই পিন্ধা যায় তথাপি মানুহবিলাকে তাৰমানে সৰু বাচ্ছাকো নেৰে। ত' আচলতে কব গ'লে কাপোৰৰ কথা আহিয়ে নপৰে আচলতে মানুহ বিলাক কে মানে মহিলা বিলাকক সন্মান কৰিব নযা- যানে যদিহে মহিলা বিলাক সুৰক্ষা হব লাগে তাৰ কাৰণে মানুহ বিলাকে নিজে ঠিক হ'ব লাগিব। মানে মহিলাক সুৰক্ষা দিব জানিব লাগিব যেনেকে ধৰা তোমাক এটা চেফ ফিল কৰিব লাগিব ধৰা মহিলা সকলে আগৰ দিনত যেনে- কেনেকে আছিলে আ ছোৱালী হ'লে বা মহিলা হ'লে তোমাৰ অ পঢ়িবলে নিদিয়ে। উম কাৰণ বিয়া হৈ যাবই লাগিব লৰাহে ল'ৰা হলেহে কাম কৰি খুৱাব ন। আজি-কালি বাৰু সেইটো নাই তথাপি মানে চেফ ফিল নহয় আৰু কতো।
উম ঠিক কৈছা এইবোৰ মানে এনেকুৱা স্থিতিবোৰ তোমাৰ মানে আজিঢ-কালি আ বাঢ়িহে গৈছে যিমান চেষ্টা কৰিলেও মানে কমি নাযায় বাঢ়ি গৈছে। আৰু এইবোৰ মোৰ মোৰো তুমি ঠিকে কৈছা যেতিয়ালৈকে সিহঁতি নাৰীক সন্মান কৰিব নাজানে তেতিয়ালৈকে একো নহয় কিন্তু আৰ- সেইটোতো হয়েই নাৰীক সন্মান কৰিব নাজানে আৰু সিহঁতৰ যোনটো মেণ্টেল আ হেৰিটো এটিটিউড
হম, হুম
এনেকুৱা মানে অ' সেইবোৰ মা সমাজেও সিহঁতক মানে হেৰি লাজ দিব লাগে যাতে সিহঁতি মানে কিবা কৰাৰ আগত ভাবক।
সেইটোয়ে আচলতে মান মহিলাৰ পৰাই সন্মান লগতে কাৰণ চোৱা তুমি যে- যিটো কৈছা সেইটো ঠিক কথা কৈছা যে মানে শাস্তি দিব লাগে। কিন্তু প্ৰতিজন মানুহৰ ঘৰতে এজনীকে মহিলা হলেও থাকে নিজৰ মা- কেটো জন্ম দিয়ে ন মাক বিলাকক যদি সন্মান কৰিব জানে বা নিজৰ ঘৈণীয়েকক যদি সন্মান কৰিব জানে, নিজৰ ছোৱালী জনীক যদি সন্মান কৰিব জানে বেলেগ ছোৱালীক কিয় সন্মান কৰিব নাজানে বা বেলেগ মহিলাক কিয় সন্মান, কৰিব নাজানে কাৰণ তেখেতেতো কাৰোবাৰ মাক বা কাৰোবাৰ ছোৱালী হ'ব। কিন্তু ম মানুহ বিলাকে আচলতে সেইটো নাভাবে যে দেখিলে হ'ল বা ভাল লাগিলে হ'ল আজি-কালিটো একদম মানে ক'বই নালাগে য'তে ত'তে গ'লেই তোমাৰ মানে ক'তো চেফ নহয় ফিল নহয় এতিয়া ক'ব গ'লে মোৰ ক্ষেত্ৰত কওঁ মই এতিয়া ডান্স ক্লাছৰ পৰা যেতিয়া মই আহোঁ। মই যে একদম ছেফ ফিল নকৰো জানা? কাৰণ মোৰটো দেৰি হয়। এতিয়া মানে বাছত আহিব লাগিলেও মোৰ ঘৰত লাইভ লোকেচন দিব লগা হৈ যায়। সেইটো কিয় দিব লাগে যদিহে চব মানুহ ঠিকে থাকিলে হয়, সেইটো হবই নালাগিছিল ন? কাৰণ লৰা বিলাকেতো যেতিয়াই মন যায় তেতিয়া ওলাই যাব পাৰে। আমি ছোৱালীবিলাকে নোৱাৰো।
উম! একদম ঠিক কৈছা মানে ময়ো মানে সেইটো অ একদম মানে এগ্ৰী কৰিছো বিকজ অঁ এইটো একচুৱেলি হয় সন্মান নকৰিলে মানে যদি নিজৰ মাককে সন্মান নকৰে, বেলেগ ছোৱালীক কৰ পৰা সন্মান কৰিব আৰু সেই কাৰণে চাগেবোৰ এইবোৰ ঘটনাবোৰ হয়। কিন্তু সেয়ে মানে মই যিহেতু আমি ছোৱালী মানুহ এতিয়া আমি দূৰৰ পৰা এতিয়া টাউনলৈ টাউনত পঢ়িব আহিছোঁ। সেইকাৰণে আমাৰ কাৰণেও দিগদাৰ হৈ যায়।
সেইটোৱেই আৰু বিশেষকে আজি আজিকালি মানুহ মহিলা বিলাকৰ স্বাধীনতাটো নাই। আৰু মানে ধৰা কৰ'বাত যাব যাব লাগিলে নিজে যাবগে নোৱাৰে। কাৰোবাৰ লগতহে যাব লাগ লাগে। মানে ক'তো অকলে যাব লাগিব নোৱাৰে।
অঁ, সেইটো ভয়-ভয়তো বাঢ়ি গৈছে মানে। যিহেতু ইমানখিনি ঘটনা আজিকালি হৈয়ে থাকে। সদায়, দিনে মানে প্ৰতিদিন নিউজত সেইখিনি ঘটনাই ওলাই। সেইকাৰণেও মানে এতিয়া মোৰ মা-দেউতাও ভয় খায়। সেই কাৰণেও মোক কয় য'তে যোৱা তুমি কাৰোবাক লৈ যোৱা অকলে ক'তো নাযাবা। কিন্তু সেইটোৱে মানে অকলে কিয় নাযাম? যদি পৰিস্থিতি আহে তেনেকুৱা তেন্তে যেনেকে তুমি এতিয়া ডান্স ক্লাছ যোৱা তুমিতো এতিয়া লগৰ এজনীকতো লৈ যাব নোৱাৰা ডান্স ক্লাছলে বা মই এতিয়া যদি মোৰ যদি নিজৰ কিবা কাম থাকে মইতো অকলে যাবই লাগিব।
উম! সেইটোৱেই আচলতে সেইটো কাৰণতে আমি এতিয়া মানে তথাপি নিজৰো এটা ভয় থাকে। মাহঁতেতো কয় কিন্তু নিজৰো এটা ভয়। তুমি চাবা এতিয়া আন্ধাৰ হৈ আহে, তুমি এটা ৰাস্তাইদি আহিব লাগিলে, তুমি তাৰমানে ভয়ে-ভয়ে আহিব আহিব লগা হৈ যায়। কাৰণ মানুহবিলাকে যেনেকে চাই ন' আজিকালি? মানে ডেইলি দেখি থকা মানুহবিলাক এতিয়াও তাৰমানে বহুত বেয়াকে চাই। ত' আচলতে ক'ব গ'লে ক'তোৱেই সুৰক্ষ সুৰক্ষা নহয় আৰু বিশেষকে কিছুমানে কয় যে এই এতিয়া ছোৱালীবিলাকক চাবই বা মহিলাসকলক নাচায়। সেইটো কথা নহয় মহিলাসকলকো কিছুমানে একদম বেয়া চকুই দি চাই আৰু বিশেষ কিছুমানতো মহিলা বিয়াৰ পিছতো সুৰক্ষা নহয়। কাৰণ বিয়াৰ পিছতো ক'ব গ'লে গিৰিয়েক মাৰে বা কাম কৰিব নিদিয়ে ত ক'ব গলে মহিলা সকলৰ কতোৱেই সুৰক্ষা নোহোৱা হৈ গৈছে।
উম। সেয়াই কিন্তু তুমি কি বুলি ভাবা মানে এইবোৰতো হয়েই সন্মান কৰাটোতো হয়েই বাৰু কিন্তু হ'লেও মানে এনেকুৱা কিবা মানে এ ন্যায়ৰ ফালৰ পৰা বা এনেকুৱা যোনটো আমাৰ এতিয়া অঁ পলিটিকেল আমাৰ গভমেন্ট আছে বা অঁ! চৰকাৰ বা এ এতিয়া মানে ল'জত মানে কিবা এনেকুৱা কিবা এটা হ'ব লাগে যাতে মানে নাৰীৰ সুৰক্ষাটো মানে অ' যিমান আজি আমি যোনটো পৰিস্থি পৰিস্থিতিত- পৰিস্থিতিত আছো যাতে সিমানটো মানে অলপ অলপ- হ'লেও নাৰীবোৰে অলপ সুৰক্ষিত ফিল কৰে ত' সেইবোৰ মানে- কি বুলি ভাবা মানে এনেকুৱা কি কৰিব পাৰি অলপ হ'লেও যাতে ভাল হওঁক।
মানে এ ক- সেইটো আচলতে এটা ৰোল বান্ধি দিব লাগে যে ছোৱালী বিলাক যতেই নাযকে এটা ছেফ- টিন এটা মানে বাহিৰত যেনেকে আছে এটা নাম্বাৰ দিব লাগে হয়তো য'ত- সুৰক্ষা মানে ফিল নকৰে যাতে কল কৰি দিলে- পুলিচ বা যি নহওঁক যাতে আহিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে মোৰ মতেদি। আৰু এটা তাৰমানে ৰোল বান্ধি দিব লাগে যদিহে কোনোবা ছোৱালীক- কোনোবা মতা মানুহ বা কোনোবা মানে বদমাছে যদি। কিবা বদমাছ কৰিব চাই তেতিয়াহ'লে যাতে- মানে যেতি কৰা কৰাৰ পিছত ধৰাত পৰে তেখেতসকলক মানে উচিত শি- ক্ষা এটা দিব লাগে যাতে চব মানুহৰ এটা- ভয় সোমাই যোয় নাৰীৰ প্ৰতি বেয়াকে চা যাতে চাব নোৱাৰে। ত' সেইটো এটা নিয়ম কৰিব লাগে আৰু মোৰ মতেদি যদি ল'ৰা ছোৱালী বিলাক- সৰুৰে পৰা মানে নৈতিক শিক্ষা যদি ভালকে শিকোৱা যায় যে- অ' এটা ছোৱালী বিলাকতো কয় ন' যে ল'ৰা বিলাকৰ আগত ডাঙৰ ডাঙৰ- কথা নকবি। বা কিবা নকবি এনেকুৱা যতে কোনো ছোৱালীকে শিক্ষা নিদিয়ে। যাতে মানে ফ্ৰীডম এটা দিয়ে নিজৰ মতে- যাতে জীয়াব পাৰে বা নিজৰ মতে শিক্ষা ল'ব পাৰে নিজৰ মত- তে কাম কৰিব পাৰে তেনেকুৱা ধৰণে এটা ৰুলচ নিয়ম মানে এটা কৰি দিব লাগে।
অঁ' এক ঠিক কৈছা দেই ঠিক কৈছা মানে- অঁ' এইখিনোতো হয়ে হয়েই এইখিনিতো- এইখিনি ময়ো মানে এগ্ৰী কৰোঁ আৰু তাৰ লগতে মানে আৰু এটা- কথা মই মানে ভাবো যে মানে নাৰী বোৰে নিজৰ সুৰক্ষাটো নিজে- কৰিবলৈও মানে অঁ'। কেপেবল হ'ব লাগিব মানে যেনেকে সৰুৰ পৰা আমি মানে সৰু পৰা আমি মানে স্কুল- আজিকালি বিদ্যালয়বোৰতো যেনেকৈ মাৰ্চেল আৰ্টছ বা- অ' কিক বক্সিং এইবোৰ যি হয় মানে এইবোৰ যে ফেছেলিটি- টি বোৰ বা এইবোৰ যোনবোৰ আনিছে এইবোৰ মানে থাকিব লাগে যাতে মানে- সৰু পৰা মানে ছোৱালীবোৰে নিজৰ সুৰক্ষাটো- নিজে কৰিব পাৰে যাতে যদি ভৱিষ্যত কেতিয়াবা তেনেকুৱা পৰিস্থিতি সিহঁতৰ লগত আহি- পৰে তেতিয়া সেতি পুলিচক মাতা সময় লকে- যিহেতু পুলিচক মাতিলেও অলপমান দেৰি হয় বা ওচৰ পাজৰ মানুহবোৰ চিঞৰি কিনে মাত- তি লেও যদি যিহ মানে যিমান পলম হয় সেই- সেইটো সময়ত যাতে নিজকে সুৰক্ষা কৰিবলৈ হেতেও যাতে এই আহ- বোৰ মানে শিকে সৰুৰ পৰা তেতিয়াও মানে ভাল হ'ব হয়নে।
অ হয় হয় সেইটোৱে তুমি ঠিক কৈছা। ঠিক আছে দিয়া তেতিয়াহ'লে পিছত কথা পাতিম।
অ', অ', ঠিক আছে দিয়া ভাল লাগিল থেংক ইউ।
উম।